নাই নাই ক
নহয় সেইদিনা যে তই যে মানাছলৈ গৈছিলি এমাহ আগত তো তাত কেনেকুৱা মানে কি কৰিলি কেনেকুৱা জনাবি নেকি
অ অ প্ৰথমতেটো আম বিশ্ববিদ্যালয়ৰ পৰা আমাৰ গোতে ডিপাটমেণ্টখনক লৈ গৈছিল তাৰপা আমি প্ৰায় সাতটা মানত ইয়াৰ পৰা ওলালো অ তাৰপিছত গৈ পেলাই আমি ৰাতিপুৱা তাতে গৈ ব্ৰেকফাষ্ট কৰিলো মানে ভিতৰতটো সোমাব নিদিয়ে হা আহ ত বাছতে আমি ব্ৰেকফাষ্ট খিনি কৰি ললো ইয়াৰ পৰা লৈ গৈছিলো তাৰপিছত আমি গৈ এঘাৰটা মানত পাইছো আৰু তাৰপা সেইখিনিত গেটত চেকিং হল অলপ
তাত যে চেকিং হয় কি চাই
পকেটত কিবা প্লাষ্টিক আছে নেকি বা পলিথিন তাৰপ এনেকুৱা এনেকুৱা ধৰণৰ বস্তুবোৰ যোনবোৰ মানে জন্তু বিলাকৰ কাৰণে বেয়া আৰু ভিতৰ চাৰাউডিংটো বেয়া হব পাৰে তাৰপিছত আমি গেটত তেনেকে চালে তাৰপা এ যাৰ যাৰ পলিথিন বা প্লাষ্টিক জাতীয় বস্তু আছিল খোৱা বস্তু, ইহঁতৰ সেইবোৰ গেটতে ৰাখি থলে।
নিবলৈ নিদিয়ে আৰু।
নাই নিদিয়ে।
আৰু পানী বটল।
পানী বটল ধৰ প্লাষ্ট তিকৰ নহ'ব এনে নৰ্মেল বতল হ'ব আৰু।
অঁ মানে জীৱ জন্তুৰ কাৰণে বেয়া কাৰণে এই বস্তু বস্তুটো মানে সেই একো বন্ধই কৰি দিছে। বাকী কি কি দেখিলি তাত যায়।
তাৰ ৰ, তাৰপিছত আমাক জীপ চাফাৰীত আমাক লৈ গৈছে।
উম উম।
কাৰণ গোটেই অৰণ্যখন এনেকে তই খোজ কাঢ়িটো খোজ কৰিব নোৱাৰ।
তাপা অঁ জীপ চাফাৰী কৰোতে আমাৰ, অঁ-অঁ ছশ ষাঠি টকামান লৈছে। গোটেই দিনটো মানে সেই মানুহজনে আমাক অঁ
মানে, চশ চশ ছশ ষাঠি টকাটো মানে এটা মানুহৰ নে-নে গোটেইকেইটাৰ মিলি।
এটা নহয়, এটা -এটা অঁ গোটেই মিলাই মানে এখন জীপ চাফাৰীটো মানে বুক হৈ যায়।
উম উম-উম-উম।
খনত ছজন বহিব পাৰি।
কিমানজন গৈছিল।
আমি প্ৰায় ত্ৰিশ জন মানুহ আছিলো। তাৰপা অ, গোটে মানে বুক কৰিলে, সেইখনত তিনি হাজাৰ দিব লাগে মানে। তাৰপা জীপ চাফাৰী কৰা যোনজন গাড়ী চালক আছিল তাৰপা সেই চালকজনে আমাক গোটেই অৰন্যখন ঘূৰালে, ক'ৰ পৰা ধুনীয়া ধুনীয়াকে মানে জীৱ জন্তুবোৰক দেখা পাও আৰু অৰণ্যখন ভালকে দেখা পাও।
বাকী তহঁত কেইটামানত গৈছিলি।
আমি ৰাতিপুৱা সাতটাত ওলাইছিলো, আমি এঘাৰটালৈ পাই গলো।
কিহঁত গৈছিলি।
আমাৰ এখন বাছ এ লোৱা হৈছিল আৰু।
তহঁতৰ পৰা পইচা উঠাইছে নে- নে তহঁতৰ সেই পৰা দিছে।
আমাৰ পৰা পইচাও লৈছিল বাৰু, অহা যোৱা অহা যোৱা পাঁচশ টকা লৈছে আৰু মানে খোৱা বোৱা তাতে মানে ব্ৰে ব্ৰেকফাষ্টটো আৰু ৰাতিপুৱাৰ। তহত উম, ত তাৰ অঁ তাপা ৰ তাপা গোটেই আমি গোটেই অৰণ্যখন মানুহজনে আমাক ঘূৰালে, আমি আ লাংগুৰ দেখিলো। তাৰপা, গড় হাতী, হৰিণ তাৰপিছত ময়ুৰ। উম ', গেট খত সোমাই যাওঁতে ধুনীয়া কাষতে দেখা পাইছো ময়ুৰ আমি। বেলেগ -বেলেগ ধৰণৰ চৰাই তাৰে ভিতৰত এটা বেৰেক- বেৰেক ৰিভাৰ বুলি এটা আছে তাতে হোটেলো আছে বহুত ধুনীয়া মানে তাৰে, প্ৰকৃতিক দৃশ্যটো মানে বহুত মনোমোহা। তাৰ পৰা আমি তেনেকে অ, ঘূৰিলো, ঘূৰি পেলাই তাৰে ভিতৰত ৰিজৰ্টটো আছে। আমি তাই আমি অৰণ্যখনৰ পৰা আমি প্ৰায় চাৰে- চাৰিটা মানত ওলাই আহিছো চাৰিটা, চাৰে- চাৰিটা মানত।
তাত বেছি ৰাতিলৈকে থাকিব নোৱাৰি বাঘ- চাঘৰ ভয় থাকে চাগে ন',
উম -উম থাকে। তেনেকে তাৰপা আমি ওলাই আহি, আহিলো আৰু।
কোনোবা গৈছিল নে? ডাঙৰ মানুহ।
অ', আমাৰ শিক্ষক গৈছিল।
ঠিকেই আছে।
তাৰপা আমি তেনেকে আহ, গোটেই ঘূৰালে আমি, আমি নদীখনৰ ফালে গৈছো তাৰ মানে দৃশ্যটো ইমানেই ধুনীয়া। তাত মানে বহুত শান্ত পৰিৱেশ মানে। তাৰে জেগাটো তই মানে তোক যদি শান্ত লাগে তাত মানে গৈ পেলাই তই বহিব পাৰ,
মই শুনাামতেই মানে।
উম,
মই শুনামতে এয়া গড় চাবলৈ মানে বহুত কঠিন হয় বা তেনেকুৱা, ত' তহঁতে দেখা পালি নে, নাই গড়? আমি দেখা পাইছো কিন্তু আমি আহাৰ সময়ত আমি দেখা পালোঁ। অহ ',
এটা এবাৰ দেখা পালো আৰু। আমি আনকি বেলেগ ধৰণৰ নাই, বাঘ দেখা নাপালো।
উম-উম
আনকি বেলেগ ধৰণৰ মুৰ্গীও দেখা পাইছো। অহ ',
তাত চব আছে মানে চব।
হাতী,
হাত, হাতী দেখা পাইছো হাতী উম, আবেলি এনেকে ওলাই আহে।
অহ্
তাৰে এটা ঘৰ নিচিনা আছে, তাৰে ওপৰৰ পা চবকে দেখা পায় আৰু জন্তুবোৰক ধুনীয়া ধুনীয়াকে। তাৰে ভিত, ৰ জংঘলখনৰ ভিতৰতো ফৰেষ্টৰ মানুহ থাকে। হয়তো চোৱা- চিতা কৰে।
উম উম মই শুনা মতে তাতেই মানে তাত হাতী চাফাৰীও কৰিব পাৰি নেকি তহঁতে কৰা নাই
নাই তাতে হাতী চাফাৰীটো আমি যাওঁতে নাছিল দেই হ হাতী চাফাৰীখন আহ কাজিৰঙাতহে পাৰি নেকি
অঁ নহয় তাতো পাৰি মানে কিবা এটা আছে চাগে আমি যাওঁতে নাছিল
আমাৰ যোনজন গাড়ী চালক তেওঁ মানে আমাক বহুত ধুনীয়াকে গাইড কৰিছে বুজাইছে যে ইয়াত এনেকে এইটো আনকি বহুত বিভিন্ন ধৰণৰ গছ ফুল এনেকুৱা ধৰণৰ বেলেগ বেলেগ প্ৰজাতিও আছে গছৰ
বাগ বাগান দেখিলে নে নাই
আহ বাগানখনো দেখিছোঁ বহুত ডাঙৰ বাগানখন
তহঁতে তাত নদীখন বহুতে ধুনীয়া
ৰিজৰ্টখনো ধুনীয়া
অ' অ' তাত এনেই নেটৱৰ্ক পায় নে
নাই নেটৱৰ্ক তই যদি গেটখনৰ পৰা তই ভিতৰত সোমাই যাওঁ তাপা তোৰ নেটৱৰ্ক নাপাবিয়ে জিঅ' নেটৱৰ্কটোতো আৰু নেপাওঁ ত মানে জিঅ' বুলি নহয় এয়াৰটেল আৰু জিঅ জিঅ' দুয়োটাই বন্ধ হৈ থাকে অহাৰ সময়ত এটা গাওঁ হৈ আনিছিলে সেইখিনি জেগাত দুই ঘাট মান পাবি আৰু বেছিকে নাপায় তই ভিতৰত অৰণ্যখনৰ ভিতৰত গ'লে তই মানে পুৰা নিজৰ নিজৰ সময় আৰু সেইকন তই তাত তোক কোনেও বিচাৰি নাপাবা এনেকুৱা আৰু কিন্তু কেতিয়াবা অসুবিধা হয় দেচোন
দেচোন নেটৱৰ্ক নাপালে নেটৱৰ্ক নাপালে হয় কথাটো বাৰু
উম নেট চত থাকি থাকিব লাগিছিল
বাকী তহঁতেতো বেছি দিন হোৱা নাই যাব বহুত চাগে গৰম ন নে ঠাণ্ডা
আমি যাওঁতে গৰম পৰিব ধৰিছিল আৰু আমাৰ মানে সেইটো এটা হেৰি আছিল এচাইনমেন্টৰ নিচিনা।
তাইৰ ৰিচাৰ্চৰ ওপৰত কৰিব গৈছিল আৰু মাক লৈ গৈছিল।
নহয় তাত নদী চদি আছে সেইকাৰণে ঠাণ্ডাও হ'ব পাৰে।
তাৰে এখন নদীখনৰ ওচৰত এটা বিল্ডিং আছে।
আছে।
ঘন অৰণ্য খনৰ কিমান প্ৰজাতি আছে গছ জীৱ জন্তু তাৰ পিছত নদীখনৰ নাম মানে তাৰে মানুহ কি? কি? আছিল। চবৰ বিষয়ে মানে- পুৰা ধুনীয়াকে মানে লিখা আছিল আৰু
উ'ম
তাত খোৱা বস্তু দোকান চোকান আছিলনে।
হা
খোৱা বস্তু দোকান-
অ', খোৱা বস্তু- তোৰ দোকান নাই সেই নদীখনৰ ওচৰতে এখন হোটেল এখন আছে।
উ'ম উ'ম।
সেইখনতে চব পাই আৰু ধৰ ভাত মেগী মানে যোনে যি খাব বিচাৰে আৰু কিন্তু দামতটো অলপ বেছি আৰু
উ'ম ভিতৰত হৈ যায় ন সেইকাৰণে
উ'ম সেইকাৰণে- তহঁতেও ফুৰিব যাব পাৰ বহুত ধুনীয়া জেগাতটো।
অ', যাব লাগিব মানে সেইকাৰণেই তোক সুধিলোঁ আৰু কেনেকুৱা জাগাত
উ'ম উ'ম ঠিক-
উ'ম
তে তেন্তে আৰু কিবা-
আৰু বেলেগ একো নাই বাকী খৰচটো তহঁতৰ সেইখিনিয়েই গ'ল।
অ', আমাৰ বেছি খৰচ হোৱা নাই এঘাৰশ মান গ'ল আৰু আহা যোৱা মিলাই।
ঠিকেই আছে।
উ'ম।
আৰু চাগে ডিপাৰ্টমেণ্টৰ পৰাওঁ অলপ কিবা দিয়ে।
নাই।
অ',
নিজৰ খৰচ-
উ'ম হ'ম। ময়ো এদিন যাব লাগিব তেন্তে-
উ'ম যাবি, যাবি।
উম
ঠিক দে উম ঠিক আছে।